ককচোন হয় হয় সুপ্ৰভাত। মই এনে কথাবিলাক আমনি বনি আছেনে?
হয় শুনি আছো। উম হয় মা আ মানে মই আপোনাক সুধিব বিচাৰিছো আপুনি অ যি যিটো অঞ্চলত বাস কৰে মানে উম সেইটো অঞ্চলত উম এনেই বিবাহ পালন কৰা হয় ন বিবাহ হয় হোৱা
হয় হয় হয় বিবাহটো সলতে বে তাৰো নীতি নিয়ম আছে হয়
মানে মই সুধিব বিচাৰিছো আপোনালোকৰ অঞ্চলত এনে বিবাহৰ নীতি নিয়মবোৰ কেনেকুৱা
বহুতেই আছে আপুনিও আপোনালোকৰ ফালতো নীতি নিয়ম আছে কিন্তু মানে ঠাই ভেদে বেলেগ বেগ হয় আৰু সেইটো আপুনি জানেনে?
হয় জান
হয় তাৰ পাছত এতিয়া হয় কওকচোন
মই মানে অ বিচ সুধিব বিচাৰিছিলো আপোনালোকৰ অঞ্চলত অ নীতি নিয়ম বোৰ কেনেকুৱা
হয় আমাৰ ইয়াতে নীতি নিয়ম প্ৰথমতে দৰা ঘৰিয়াই কইনা ঘৰিয়াই মানে কি অহা যোৱা কৰে চোৱা মানে চা অহা চাব যোৱা এনেকুৱা কিছুমান নীতি নিয়ম আছে ফাৰ্ষ্টত তাৰ পাছত অহ পাছত আছে অহ অ হে বিলা ঠিক কৰা বিয়া ঠিক কৰি মানে যিটো তাৰিখত বিয়া ঠিক কৰি ত সেইদিনা মানে কি কৰিব প্ৰথম দিনা যোন তাৰিখে বিয়া ঠিক কৰিব তাৰে আগাৰ দিনা মানে জোৰোণ পঠোৱা হয় জোৰণ মানে দৰা ঘৰৰ পৰা কইনা ঘৰৰ আহিব মানে সক সকলোৱে ধুনীয়াকে আহিব মেখেলা চাদৰ ধুনীয়া ধুনীয়া পিন্ধি আহিব তেনেকুৱাই আৰু মানে সাজুন কাচুন কৰি আহে
হয় হয়।
সেন্দুৰ সিদিনাই সেন্দুৰ পিন্ধোৱা হয় এনেইতো কিছুমান মানে বেলেগ বেলেগ জাগাত আ দেখিবলৈ পাব বিয়াৰ দিনাহে দৰাই সেন্দুৰ পু পিন্ধাই তেনেকুৱা নহয় আচলতে আমাৰ আমাৰ অসমীয়া নিয়মত আহ দৰা ঘৰিয়াৰ কইনা অ দৰা ঘৰয়াই মানে কি আগদিনা সি কইনাক সেন্দুপিে থৈ যায়
এতিয়া কিছুমান কিছুমান জাগাত মানে এনেকুৱা অ বা আমাৰ ইয়াত তেনেকুৱা যে দৰাতটো কিন্তু জোৰণ পিন্ধাৰ দিনা দৰাতটো নাহেই। অ দৰাৰ ঘৰৰ। মানে মাক আহ বন বনীয়েক সেইবিলাক আহি আহ কইনা সেন্দুৰ পিন্ধাই থৈ যায় তাৰপাছত পিছদিনা আহে পিছদিনা দৰা আহিব দৰা কইনা লৈ যাব তেনেকুৱা এ আপুনি জানেনে তাৰ বিষয়ে?
মানে আমাৰ অঞ্চলত সুধিছে নেকি? হয় মানে আমাৰ অঞ্চলত বুলি কলে প্ৰায় ডাঙৰ দৰা সাজি হয় আৰু মানে পলুৱাই পলুৱাই অনা বিয়া হয়। মানে এ যেতিয়া অ কইনাজনীক আহ পলুৱাই অনা হয়। পলুৱাই অনাৰ পিছত পলুৱাই অনাৰ পিছত মানে সিদিনাখনে ধৰাই বিয়াৰ দিনাখনে দৰাই কইনাক সেন্দুৰ
হয় হয়। পলুৱাই আনিলে মানে কিছুমান নীতি নিয়ম নাথাকে আৰু হয়নে? এতিয়া ডাঙৰ বিয়া বা ঘৰৰ পৰা লৈ অনা সেনেকুৱা বিয়া হলে মানে কি কিছুমান বহুত নীতি নিয়ম কৰা হয়। যেনে পানীত তলে দৰা কইনাক গা ধুওৱা হয় হয়নে? সেনেকুৱা কিছুমান নীতি-নিয়ম আছে আৰু, হয়
আমাৰ অঞ্চলত যেতিয়া দৰা ল'ৰাজনে ছোৱালীজনীক পলোৱাই আনিব তেতিয়া মানে গা এ কলৰ গছৰ তলত
হয় হয়।
হয় আৰু মালা ধাৰি দিয়া হয়। মানে আৰু যেতিয়া আহ দৰা সাজি আহিব মানে ডাঙৰ বিয়া বুলি কোৱা আমি ইয়াত আহ হোম-যজ্ঞ পালন কৰা হয়।
হয় হয়।
আহে
হয়।
ধৰা প্ৰশ্ন সোধা হয় ৰাতি ভাগত, আহ মানে প্ৰশ্ন সুধিকেনে, সুধি দৰাটো
হয়।
দেউতাকে মানে
হয়।
হৈ মানে হোমৰ গুৰি লৈকে, দৰা
হয়।
মানে তাৰ পিছত হোম যজ্ঞ পালন কৰা হয়। মালা দিয়া হয়, মানে তাৰ পিছত কইনাৰ আহ কইনাৰ ভায়েকজনে মানে জোৰোণ এ জোৰোণ দিয়ে। মানে সেই সেইটোয়ে নিয়ম আমাৰ এইফালে, মানে আৰু বহুত বহুত আছে ছে, আমাৰ অঞ্চলত বিয়াৰ, প্ৰায় ভাগ মই নাজানো
ময়ো ভালকৈ নাজানো তাৰ বিষয়ে, যিহেতু মই বিয়া হৈ পোৱা নাই। বা আমাৰ ঘৰত বিয়া হৈছে কিন্তু আমাৰ মানে আমাৰ বা মই আছো তেনেকুৱা মানে। কে, হোৱা নাই আৰু হয় হয় তাৰ পাছত অ' এনে আমাৰ অঞ্চলত বিয়া বুলি ক'লেতো নীতি-নিয়ম দি মানে বা আমাৰ অসমত যিখিনি মানে মানুহে বিয়া কৰায় বা পাতে তেনেকুৱা মানুহো খিনিয়ে নীতি-নিয়ম নিয়মৰ পথেৰে মানে কি বিয়া হবলৈঊ চেষ্টা কৰে মানে। নীতি-নিয়ম বোৰ একদম মানে কিছুমান মানে অ ভালো বুলি কোৱা হয় আৰু।
হয় হয়। হয়, বাৰু এনে এ বিয়াৰ দিনাখন এনে সজ ভাত দিয়া হয়নে?
হয় হয় হয় দিয়া হয় হয়, থাকে অ হয়। এতিয়া কি কৈছে আপুনি?
মানে ভজ ভাত দিয়া হয় নে মানে বিয়াৰ দিনাখন? এ এ খানা আমাৰ গাঁৱলীয়া ভাখাত আমাৰ ইয়াত হয় আমাৰ অঞ্চলত মানে খানা বুলি কোৱা হয়, এনে ভোজ ভাত বুলি কোৱা হয়। হয় হয়।
মানে কেনেকুৱা? তাৰপাছত ভোজ ভাত খোৱা মানে কি চাব এনেইতো মানে অ দুখীয়া মধ্যবিত্ত ধনী তেনেকুৱা মানে মানুহ থাকে হয় ন সেই হিচাপত মানে কি অ খাদ্য বা খুৱাব পাৰে বা যোনে ৰাইজক ভাল ভাল খানা দি খ খুৱাব পাৰে তেনেকুৱা মানে আহ ধনী মানুহ বিলাকে ভালকৈ খুৱাই আৰু তামধ বৃদ্ধ বিলাকে আৰু মানে
উ
খোৱাতো মানে কি নৰ্মেলৰ দা কিছুমান মানে তেনেকুৱাকে মাছ মাংস একেবাৰে ডুবি ডুবি দিয়ে সেনেকুৱা কিছু। কিছুমান বিয়াত মানে বা মধ্যবিত্তৰ লোকসকলে ইমান মানে কি। আহ খুৱাব নোৱাৰে বা ইমান আহ। অ খৰচ কৰিব নোৱাৰে বা দুখীয়া বিলাকে দুখীয়া বিলাকৰ বিয়া পাতিলে তেওঁলোকে মানে মে কি কৰে অ চাহ মানে গাঁৱৰ মানুহ বা যিখিনি বিয়াৰ লগত আছে। সেইখিনিক মানে কি চাহ দিও মানে কি সেই খাদ্য আহ সেই বিয়াখন সম্পূৰ্ণ কৰা দেখা যায়। মানে কি অ নিজৰ মানে স্থিতিটো চাই আৰু মানে বিয়া কৰোৱা হয় আৰু
উ
তমৰ মই জনাল হয় আপুনি নে তাৰ বিষয়ে কি জানে কওকচোন অলপমান।
মানে আমাৰ অঞ্চলত আহ যিহেতু। আহ প্ৰায়ভাগ দুখীয়াই মানে অঞ্চলত মানে ঠিক ঠিক তেনেদৰে ডাঙৰকৈ মানে খানা বা ভোজ ভাত দিয়া নহয়। এনে নীতি নিয়মৰ মাজেদি আমাৰ আমাৰ অঞ্চলত। বিয়াখন পালন কৰা
হয় হয় হয় নীতি নিয়ম থাকিলে মানে কি হয় মানে ঘৰৰ ডাঙৰ সৰু সকলে মানে সেইবিলাকৰ মানে নীতি নিয়ম মান উ মানিয়ে আগৰ পৰা আহি আছে সেইকাৰণে মানে কি নিজৰ ল'ৰা ছোৱালী ছোৱালীকো এই নীতি নিয়মৰ মাজে যাবলৈ বা নিবলৈ চেষ্টা কৰে আৰু
হয় হয়
আৰু এনে বিবাহৰ মানে কি হয় কওকচোন
বাৰু অ আপোনাৰ অঞ্চলৰ বিবাহৰ নীতি নিয়ম বোৰ জানিলো জান ভাল লাগিল
হয় হয় আৰু আছে বাৰু কৈ দি আছো মই এতিয়া নীতি নিয়ম বুলি ক'লে এতিয়া আমাৰ নামনি অসম উজনি অসম তাৰ ভেদে মানে বেলেগ বেলেগ হয় হয় নে
হয়
তাৰ মানে এতিয়া নামনি অসমত কি হয় নিজৰ লগত মানে কিছুমান মানে হোম ফুৰা হোম যজ্ঞতটো মানে এ ব্যৱহাৰ নকৰে আৰু এতিয়া আমাৰ অসমৰ অসমৰো মানকে কিছুমান জাগাত মানে বেলেগ বেলেগ নীতি নিয়ম চবৰে নীতি নিয়ম তাকে নহয় যদিও অসমত অসমীয়াই আছে তথাপিও মানে তি নিয়ম বেলেগ এতিয়া নামনি অসম উজনি আহ উজনি অসম অসম তেনেকুৱা আছে নহয় তাৰ এতিয়া তাঁতৰ মানে কি উজনী অসমত মানে কি হোম যজ্ পুৰা দেখা নাপায় তাহতে তাহতে মানে কি চাকি জ্বলাই চাকি জ্বলাই মানে চাৰিওফালে চাকি জ্বলাই সেই চাকিতে মানে কি তাহতৰ বিয়া হয় বা বামুণ নাথাকে তেনেকুৱা আমাৰ নামনি অসম বামুণ থাকে। অ হেৰি হোম যজ্ঞ থাকে তেনেকুৱা। হয় নে?
হয় বাৰু আপোনালোকৰ অঞ্চলৰ আ বিয়াৰ নিয়মবোৰ জানি লাগিল বাৰু অ কেতিয়াবা জানিব লাগি থাকিলে হয় হয় হয় আৰু আজিলৈ এৰিছোঁ বোলো
হয় হয় আৰু আপোনাৰ পৰা বহুত কথা জানিম ধন্যবাদ আগলৈ কল কৰিব পাৰে
হয় হয় নিশ্চয় কৰিম হয়